অ' ভালে আছো।
অ' মই ভালে আছো দে। কি কৰি আছা তুমি এতিয়া?
এ এনেই বহি আছিলো অলপ এছিৰ তলত।
অ' ময়ো। হেৰি, অ' খোৱা-লোৱা কৰিলো বাৰু! তোমাৰ খোৱা-লোৱা হ'ল নে নাই?
নাই সেনেকুৱা একো খোৱা নাই, এনেই চাহ বিস্কুট খাইছিলো ৰাতিপুৱা।
অ' এনে কি খালা তুমি ৰাতিপুৱা?
ৰাতিপুৱা বেছি একো খোৱা নাই। অলপ ৰুটি খালো, অলপ অ চব্জি খাই কেনে তাৰ পাছত ওলাই আহিলো আৰু ঘৰৰ পৰা।
অ' ক বাহিৰত কাম আছিল নেকি?
বাহিৰত মানে এটা জাগাত আহিছিলো আৰু, অলপমান কিবা কাম আছিলে সেইকাৰণে। যে তাকে কৰি আছো আৰু। যে তুমি এটা ফোন কৰিলা। তুমি কি কৰি আছা?
এ ময়ো এনে আজৰি বিজৰি আছো। কি কৰিম আৰু! ভাল লগা নাই কাৰণে ফ'ন কৰিলো। চবে কথাৰ কাৰণে আৰু। সেইটোয়ে, আৰু হেৰি তুমি বোলে কিবা এন্ট্ৰেন্ঞ্চ একজাম যিবা দিছিলা বোলে তুমি কিবা?
অ' হয় দিছিলো ৰ'বা। পৰীক্ষা এটা দিছিলো মই। এই তোমাৰ এই ৰিক্ষা এটা দিছিলোঁ, মানে হেনেকোৱা একো ভাল অহা নাই ৰিজাল্ট। বাছ আহিছে আৰু, মানে এতিয়ালৈকেতো ক'ব গ'লে ভালকে ৰিজাল্টটো দিয়াই নাই।
অ'।
অ' আৰু বেলেগ কলেজৰ পৰীক্ষাটো শেষেই হ'ল।
আমাৰ-আমাৰ কলেজৰ পৰা কিবা, ‌এটা ইন্টাৰ্ণশ্বিপ দিছিল নহয়! সেইটো কেনেই হ'ল তোমাৰ? ইণ্টাৰনশ্বিপটো হ'ল নে চাক্সেছফুলি?
অ' ইণ্টাৰ্ণশ্বিপটো এই ফিফট চেমত এটা দিছে। দিছিলে ইণ্টাৰ্ণশ্বিপ। এই তোমাৰ এই ঘণ্টাৰ কাৰণে। যে আমি বোলে ক'ৰবাত যাই কেনে তাতে বিশ দিনমান কাম কৰিব লাগিব। তাৰপিছত তাৰেপৰা চাৰ্টিফিকেট দিব লাগে। মই এনজিঅ' এটাত কৰিলো। তাতে এনজিঅ' ত মানে বহুত কাম কৰাইছে আৰু। মানে সেনেকুৱা আৰু ফিল্ডত যাব লাগে, ফিল্ডত যাই কিনে মানুহৰ লগত কথা পাতি ব লাগে, বুজাব লাগে সিহঁতক। যে এনেকুৱা এনেকুৱা, সিহঁতৰ কাৰণে ভাল। সিহঁতে চিকিৎ ব্যৱস্থা দিয়া হৈছে ফ্ৰীতে, সেইবোৰ কথা আৰু। এ সেইবোৰ সকলো কৰিছিলো বহুত ৰ'দত আৰু ইমান গৰমত, এক বছৰো হ'লেই। তুমি ক'ত কৰিছিলা ইন্টাৰনশ্বিপটো?
অ' মইয়ো কৰিছিলো ৰ'বা এটা চিএ ফাৰ্মত। তাতে ইমান কাম কৰিব লগা হোৱা নাই। এটা কৰিছো। এ এনেই ইনকাম টেক্সৰ ফাইলিংটো আৰু জিএছটি ৰিটাৰণটো কৰিছিলো আৰু।
আৰু তাৰছত চাৰ্টিফিকেট পালা নে?
অ' চাৰ্টিফিকেটটো পাইছোঁ বাৰু। চাৰ্টিফিকেটটো মানে তেখেতৰ পৰাও দিছে এটা আৰু আমাৰ হেৰি ক লেজৰ পৰাও এটা দিছে মানে। মানে চাই কৰি কিনে আৰু। ধুনীয়াকে।
আৰু কিবা বোলে ৰিপৰ্টো বনাব দিছিলে। বনাইছিলা নেকি?
ৰিপৰ্টটো বনাইছিলোঁ ৰ'বা। ৰিপৰ্টটো মোৰ মোটামুটি কেইমান পেজ হ'ল ছ- অ'- ত্ৰিশটামান পেজ হৈছি মোৰ। বহুত ধুনীয়াকে লিখিছিলোঁ ন'। আৰু ইমান নিজে কৰে নহয় কলেজৰ পাই ইমান ছি- কিবা ছিষ্টৈমেটিকত লাগে কিবা। সিকাৰণে টোৱে মই শিকি গ'লো আৰু। কেনেকুৱা কি কামবোৰ কৰে আৰু। তোমাৰ কিমান পেজ হৈছি দাৰটো? ৰিপৰ্টটো? বনাওতে?
অ' মোৰো মানে হেৰি তোমাৰ চল্লিশ পেজমান গৈছিলে, মানে কথাটো হ'ল যে প্ৰথমতে এটা মানে হেৰি ড্ৰাফ এটা ৰিপ'ৰ্ট বনাব লাগিছিলে, যিটো মানে প্ৰথমে টিচাৰেবিলাকে চাইছে আৰু। চাই কেনে তেওঁলোকে কৈছে যে, ঠিক আছে। এইটো হ'ব নে নাই। তিছত কিবা যদি বেদলেগ বদলাব লগা আছে সে ইটো কৈছে সিহঁতে। সেইখিনি কৰাৰ পাছত। তাৰ পাছত দি কেনে সেই মানে ফাইনেল ৰিপৰ্টটো এটা হ'ল। সেই টো আকৌ বাইণ্ডিং কৰিব লাগিলে। দোকানত গৈ কেনে গোটেইখিনি আৰু এডিট কৰিলোঁ। আৰু কিবা-কিবি কাম কৰিলোঁ। কৰি কেনে লাষ্ট ত যাইকেনে হে সেই ৰিপোৰ্টৰ লগত মোৰ এই কিবা ডেইলি মানে কি - কি কাম কৰিছিলোঁ সেইবোৰ লিখিছোঁ। সেইবোৰ লিখিকেনে তাৰপিছত সেইটো আকৌ ছাবমিট কৰিছোঁ। তাৰপিছত লগতে মোৰ এই টিচাৰ বা যোনে চুপাৰভাইজাৰ আছিলে মোৰ, তেখেতে মানে মোক ছিলে এটা। এ- ইভল্যুশন চাৰ্টিফিকেট এটা দিছিলে যে, মোৰ কিমান কি অ' ভাল হ'ল, কিমান কি শিকিলোঁ। তো সেইটোও ছাবমিট কৰিলোঁ। তাৰছত তাৰে ৰিপৰ্টটোও এটা ছাবমিত কৰিলোঁ। চাৰ্টিফিকেতটো ছাবমিত কৰিলোঁ। এই গোটেইখিনি কৰিকেনে আৰু ভাল খিনি গ'ল আৰু। পইচা গৈছে বহুত ইয়াতে মোৰ।
উম, পইচা কিমান গৈছে? মোৰ মোটামুটি কিন্তু তাতে থাৰটিন থাউজেন নহয়, মোৰ কিমান গ'ল এইটো- দুই হাজাৰ-তিনি হাজাৰ মান গৈছে মোৰ এতে।
অ' মোৰ অ'- মোৰ তোমাৰ হেৰি পঁচিছশমান গৈছিলে মোৰ পইচা। মই গোটেইখিনি মিলাই তিনি-চাৰিবাৰ মান কৰা পিছত আৰু এইফালে গোটেইখিনি যে কামখিনি কৰিলোঁ, গোটেই মাহটো মানে অহা যোৱা হ'ল। এই গোটেইখিনিত বহুত পইচা গুচি গ'ল।
এইটোৱেটো। তোমাৰ তাতে মাক্স কিমান আহিছিলে? তাৰে মা
ৰিপৰ্টটো তাৰমানে ক্ৰেডিট চিষ্টেম ন' তে ক্ৰেডিট চিষ্টেম হোৱাত তাৰমানে কি হ'ল আমাক গোটেইখিনি মানে চবকে দছ ক্ৰেডিত কৰিয়ে দিলে। ভাইবাও আছে নহয়? ভাইবাৰ পৰা মাৰ্কছ দিছে। তাৰছত আমি কেনেকুৱা কি পাৰফমেঞ্চ কৰিলোঁ, সেইখিনি মাৰ্ক্স দিছে। তো গোটেই মাৰ্ক্স মিলাই কেনে জাই কেনে হে সিহঁতে দিছে।
অ' - অ'।
অ' সেইখিনিতো হৈ গৈছে আৰু মোৰ। আকৌ তাকে ভাবি আছোঁ এতিয়া কি হ'ব। কাৰণ এই ইণ্টাৰ্নশ্বিপ কৰিলে কি - কি বস্তু ভাল হয় বাৰু? কোৱাচোন এবাৰ। মানে ইটাৰ ক'ত কৰিলে ভাল হয়
আচ্ছা, ইণ্টাৰ্নশ্বিপ ন'? ইণ্টাৰ্নশ্বিপটো মোৰ মতেতো ধৰা এনে চি এ ফাৰ্ম যিবিলাকে নহয়, যিবিলাক বৰ পায়। আমি প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চবোৰ ল'ব পাৰোঁ, আমি যিবিলাক ফিল্ডত আছোঁ। সেইবোৰ কাম কৰিলে ভাল হয়। সেইকাৰণে মই সেইবিলাক কামে কৰিলোঁ। মোৰ মতে আৰু। কাৰণ ইমান ৰ'দত মোৰ কাম কৰিব নোৱাৰিম আৰু মই। ইমান ৰ'দ নহয়? কি কম আৰু। সেইকাৰণে ৰ'দত কাম কৰাই নাই মই। ইমান বঢ়িয়াকে এটা ৰুমত এচি এচিটো। বহি কিনে কাম বিলাক কৰিছো আৰু।
গম পাইছে এনেকে এ চি ৰুমত কৰিলে ভাল কিন্তু এইটো প্ৰদূষণটো যে কিমান বাঢ়ি যায় কিমান বাহিৰত। ত মানে লেতেৰাবোৰ ইমান গৰম সেইকাৰণে আৰু।
সেইটোয়েইটো এইকাৰণে মই বাহিৰত যোৱাই নাই।
আৰু হেৰি তুমি বাহিৰলৈ কেতিয়াবা এতিয়া ওলাবা নেকি।
নাই এতিয়া আজিটো মানে মোৰ ওলোৱাৰ একো প্লেন নাই মই একো ভবা নাই কেতিয়া ওলাম। ন নাই বাহিৰে সেইদিনা গৈছিলো মই ৰবিবাৰে ৰবিবাৰে গৈ কেনে এটা পাৰ্ক এটাত ঘূৰি কেনে আহিলো।
অ নাই মই উৰাম বুলি ভাবি আছো। মোৰ কিয় অকন বাহিৰত কাম আছে অফিচত সেইকাৰণে বাহিৰত। ওলাম বুলি ভাবিছো কিন্তু ইমান ৰ'দ নহয় কি কৰিম আৰু। আগতো ৰ'দ এতিয়াও ৰ'দ ৰ'দে ৰ'দ বৰষুণ এতি আমাৰ ইয়াতে নিদিয়াই হৈ গ'ল।
অহ। গম পাইছে এনেকৈ বৰষুণটো সেনেকুৱা আৰু কি ক'বা।
থাকে নেকি আমাৰতিয়া কিন্তু ইমান নেদে এতিয়া
ভালে দিলো এনেকুৱা বৰষু বকো নাই। কিন্তু সেই কেইদিনমান আগতে অ এই মেলা আছিল নহয় অম্বুচী মেলা। এ সেইটো কাৰণে কি হল মানে বৰষুণ দিলে আৰু। অ হয় হয়।
আম্বাবুজ মেলটো ক'চ আছিলে নাই তোমাৰ লগত ঠাইত।
এই কামাখ্যাপাহাৰত কামাখ্যাপাহাৰত হৈ আছে।
আচ্ছা কামাখ্যা পাহ কামাখ্যা মঞজিুৰত নেকি।
অ কামাখ্যা মন্দিৰত এই হৈ গ'ল আমাৰ এই চৌবিশ তাৰিখৰ পৰা আৰম্ভ হৈছে আজিতো শেষেই হ'ল।
আজ হে
অ মানুহৰ নাই নাই মানুহৰ ইমান বেছি ভিৰ। মানে মানুহে উশাহও লব নোৱাৰে ইমান বেছি ভিৰ আছে তাতে সেইকাৰণে মোৰতো যোৱা নহ'ল আৰু। মই এইফালে কামৰ হলে ব ব্যস্ত আছো কিন্তু বহুত মানুহে গৈছে। ক'ব গ'লে বাহিৰৰ পৰা মানুহ আহে নহয় বিদেশৰ পৰা মানুহ আহিছে। আমাৰ ইয়াৰে মানুহো আছেই সকলোৱে কামাখ মেলা গৈছে।
অ আৰু এই কামাখ্যা কামাখ্যাত এই আম্বাবুজী মেলাটো কিয় হয় কব পাৰিবা নেকি তুমিয়েই আমাক বুজি মেলটো উকিয় হয় কি আৰু বাবে বিশিষ এইটো
অ অ এই এটোয়া অমাৰ। হয় হয় এই অম্ববাচী মেলা আমাৰ কামাখ্যা যিটো সেই আমাৰ মা যিটো পাৰ্বতী আছে।। ু সেই পাৰ্বতী যেতিয়া যেতিয়া বিষ্ণুৰ যেতিয়া চক্ৰ যেতিয়া কটা আহল মই কটা হৈছিলে তাৰ পাছত যেতিয়া আমাৰ তেখেতৰ অংগবোৰ সকলো ঠাইতে পৰিছিল ন গোটেই এ পৃথিৱীতে। ফল নীলচল পাহাৰততেো তেখেতৰ এটা অংগ পৰিছিলে সেই অংগটো দেখনে এটা। মন্দিৰ এটাাই হৈ গ'ল তাৰ পাছতো আৰু বহুত কিবা কিবি কাহিনী আছে ঐতিহাসিক কাহিনী সেইবোৰৰশ পাছত এদিন এক ৰাতিৰ ভিতৰতে হয় এক ৰাতিৰ ভিতৰতে মন্দিৰটো বোলে গঢ়ি তোলা হল
বাহ।
হয়।
ইমান বি সেইকাৰণ ইমান বিখ্যাত বিশ্বজুৰি বিখ্যাত আৰু আমাৰ এই কামাখ্যা মন্দিৰটো। মইো গৈছিলো ৰবা এবাৰ এবাৰ নহয় মই তিনি চাৰিবাৰ মানে গ'লো কামাখ্যা মন্দিৰত।
অ।
আৰু হেৰি মই তাত তাতে আম্ববুচি মেলাত এবাৰ গৈছিলো ইমান ঠেলাঠেলি লাগে নহয় ইমান ভিৰ হৈ যাতে মানুহ বিলাকে বহুত আহে নহয় তাতে। বহু ভিৰ হৈ যায় টো।
আৰু তাতে মানে পূজা- পূজা পালি মানে সেইটো কেনেকুৱা ব্যৱস্থা তাতে
পূজা -পালি মানে তোমাৰ এই কিবা পাণ্ডা নে কি বুলি কয় এইটোটো ধৰিব লাগে তেতিয়া সোনকালে হৈ যায় আৰু লাইন পাত যোৱা তেন্তেতো মোটামুটি পাঁচ -ছয় ঘন্টা নহয় তাৰ বেছিয়ে লাগে। পূজা দিবলৈ, আৰু তাতে ভাল সুবিধা ইমান নেদে আমি যদি নিজা ববীয়াকে যাও কিন্তু এতিয়া চাগে হৈছে নেকি এই সুবিধাবিলাক। কিছুমান সুবিধা দিছে ছাগে যেনেকুৱা তোমাৰ বহিবলৈ দিছিলে আগতে থিয় হৈকেনে থাকিব লাগিছিলে এইবাৰ মাজে- মাজে তোমাৰ বহা ঠাই বিলাক দিছে আৰু
হয়, একদম পাইছো।
এ নাছিলে এইবিলাক চাগে। আৰু হেৰি নীলাচল পাহাৰ যিটো আছে নহয় এইটো কি আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নেকি? এনেকুৱা মই শুনিছোঁ মানে।
অহ, হয় তাৰে পৰাতো কি ধুনীয়া আমি ব্ৰহ্মপুত্ৰ দেখা পাওঁ। তাৰে পাৰে -পাৰে যদি যোৱা তাৰে নীলাচল পাহাৰত অকল কামাখ্যা মন্দিৰে নহয় তাতে আৰু বেলেগ -বেলেগ বহুত কেইটা মন্দিৰ আছে দিবেশ্বৰী অহ দিবেশ্বৰী মন্দিৰ তাতে আছে এটা এইফালে তোমাৰ বেলেগ আৰু কিছুমান ওচৰতে আৰু তুমি তিনি, চাৰিটা মন্দিৰ দেখাই পাবা নিলাচল পাহাৰত উঠি। হয় আগতে হনুমান মন্দিৰ গণেশ মন্দিৰো পাবা। সেনেকুৱা ধৰণৰ কথা। তাতে এটা মন্দিৰ কব গ'লে, তোমাৰ ক'ব গ'লে বহুত কেইটা মন্দিৰত তুমি দৰ্শন ল'ব পাৰা।
ভালে হ'ব দেখোন
হয়, গোটেই পাহাৰটোৱে এটা পবিত্ৰ। তাতে গ'লে যেনে মনটো পুৰা শুদ্ধ হৈ যাই সেনেকুৱা ধৰণৰ
অহ, তাৰে ওচৰে -পাজৰে বা কিবা দ্বীপ তা আছে বোলে কিবা য'ত কিবা শিৱ মন্দিৰ আছে বোলে
অহ, আছে -আছে অহ তোমাৰ এই অহ, এটাই এই উমানন্দ আছে তাৰে ওচৰতে মানে সেই ব্ৰহ্মপুত্ৰ মাজতে আছে আৰু তাৰে পৰা ফেৰী ল'ব লাগে ফেৰী লৈ উমানন্দলৈ গ'লে তাতেও তুমি মন্দিৰ এটা আছে ধুনীয়া তাতে তুমি পাৰা, তুমি
আচ্ছা মই এবাৰ গৈছিলোঁ এই আগতে এবাৰ গৈছিলোঁ এবাৰ পাঁচ- ছয় দিন মান আগতে এবাৰ গৈছিলোঁ। কিন্তু, পাঁচ- ছয় দিন মান আগতে যাওঁতে মই মন্দিৰটো দৰ্শন কৰিবলৈ পাৰা নাই আৰু ইমান মানুহ যাওঁতে -যাওঁতে ইমান দেৰি হৈ গৈছিল তাৰপিছত ইমান লাইন সেইকাৰণে ইমান থিয় হৈ থাকিম ক'ত আৰু সেইকাৰণে আহি গৈছোঁ আৰু ঘৰত পিছলৈ।
অহ, সেই
ঠিক আছে তুমি জনাবাচোন যদি তুমি আৰু কেতিয়াওঁ যোৱা যদি তুমি উমানন্দ বা হেৰি নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত জনাবাচোন একেলগতে যাম দিয়া।
ঠিক আছে দিয়া।
ইয়েছ